অ ভালে আছা অ। আছোঁ ভালে আছোঁ দিয়া কোৱা খা খবৰ। আছোঁ ভালে আছোঁ।
উম উম। কি ভাত খালা?
খোৱা নাই খাম আৰু অলপ দেৰি
অ অ অ
অ অহ
বাকী আৰু সেয়া কি কি বনাইছা অ পঢ়ি আছো পঢ়ি আছো
মই বনাইছো দালি বনাইছো আৰু কণী বইল কৰিছো আজি একদম চিম্পুল আলু পিটিকা আলু পিটিকা দালি কণী বইল
এ গৰমতটো কেনেকুৱা পৰিছে ন
এ বহুত গৰম বহুত গৰম বাপ
ৰ'দ দি ৰ'দ ৰ'দ কিমান দিছে ইফালে
ৰ'দ এই বহুত ৰ'দ দিছে এতিয়াহে অকনমান ভাল লাগিছে আৰু জোগাতো
ঠাণ্ডা ন আমাৰ ইয়াতে আৰু একদম ঠাণ্ডা আৰু এ চি নি
তাৰ পিছত আকৌ মই দুপৰীয়া মানে ইমান গৰমত মাত নাৰিকল লাৰু বনাইছো এনেকা অশান্তি পাইছোঁ অহাকালি মানে আলহী আহিব
কেনেকে বনাইছে নাৰিকল লাৰু মই মানে বনাও জানা মই মানে বনাও কিন্তু মোৰ নো সেয়াই নহয় কিবা মানে নহয় ভাঙি যায়গে
এ তুমি মানে ভাজাওতে চাগে তুমি ভালকে ভাজা নাই শ্ৰেণীতটো কম হৈছে চাগে
অ ভাজিবও লাগে নেকি মই আকৌ চুকী ডাইৰেক্ট লাৰু বনাই আছো কৰ' পৰা হ'ব
কি কোৱা তুমি তুমি মানুহ মাৰি দিবা দেখোন, তুমি চোৱা
মুঠি আছো মুঠি আছো মুঠি আছো আৰে নালাগে হে নালাগে নালাগে নালাগে বনাই কেনে কেনেকে বোলে এইটো
তুমি চোৱা তুমি নাৰিকলটো ৰুকি ধুনীয়াকে চেনি দি অকণমান সানি দহ মিনিট মান ধুনীয়াকে থৈ দিবা তাৰ পিছত তোমাৰ একদম চাফা কেৰাহি বা কুকাৰ তেনেকা লবা লৈ ধুনীয়াকে ভাজি ভাজি ভাজি ভাজি যেতিয়া অকণমান আঠা লেতিয়া হ'ব
আহ
তুমি তেতিয়া ধুনীয়াকে লাৰুটো বনাবা আৰু চেনীতো জোখৰও দিবা যাতে বেছিও নহয় কমো নহয় বেছি 'লে বেছি মিঠা হ'ব আৰু তোমাৰ মানে চেনীটো কম হ'লে কম মিঠা হ'ব বান নাখাব সেইকাৰণে ধুনীয়াকে বনাবা মই বনাইছো বনাইছো ছোঁ মিনিমাম পয়ত্ৰিচটা মান বনাইছোঁ আৰু কালি মানে আলহী আহিব অহা কালি, অহ আলহী আহিব সেইকাৰণে বোলো আৰু লাডুটো হ'লে ভাল লাগে হাতেৰে বনোৱা কিমাননো দোকানৰ বিস্কুট খাই থাকিম
অ সেইটো হয় কিন্তু
মই কিন্তু মানে কেনেকুৱা এইবিলাক বস্তু বনাই বেছি ভাল পাওঁ এইয়া ঘৰত আটা মাৰিলো পুৰি বনালো বা ঘৰতে নিমকি বনালো বা তেনেকোৱা আৰু তোমাৰ, গুড়া খুন্দি চচৰ মুখত দিয়া পিঠা বনালে সেইটো জানানে ভকা পিঠা বুলি যে কয় ভকা পিঠা অ সেইটো বনালো মানে এইবিলাক বস্তু খাই ভাল লাগে।
ভাল লাগে অ বিস্কুটটো ভাল নালাগে যিমান বেকাৰী হওক মানে
টো আৰু কিমান খাম আৰু খাই খাই ব'ৰ হৈ যায় সেইকাৰণে মই বনোৱা বস্তুটো মানে বেছিকৈ সেই কৰি দিও
বাকী কিবা কোৱাচোন অলপ ৰেচিপি কেকো বনোৱা কেনেকে বনোৱা কেক
কেক তোমাৰ আৰু মইতো চিম্পুল কে বনাও তেনেকোৱা ময়দা ৰিফাইন কণী তেনেকা দি শিকা মানে তেনেকা লোৱা নাই কিন্তু মই এনেকেই আৰু ইউ টোক চাই মোৱাইল চাই এনেক বনাও ঘৰতে মানে মই বন বস্তুবিলাক ভাল
উম উম
আহিবা আমাৰ ঘৰত।
ব যাম যাম যাম।
উম বাকী তুমি কিবা বনোৱা নে।
মই বনাও মই বনাও মই বাৰু ভাত চাত বনাও বাকী। আৰু পিঠাৰ আৰু মই ইমান এটা মানে বনাব নাজানো। আৰু বাকী, লাৰুতটো খলোৱেচোন লাৰুটো মানে। য যদি আৰু যোগাৰ পৰা হৈ থাকে পুৰা, এনে অলপ চুই দিব। আৰু আৰু তাৰ পাছত তেনেকে। বিশেষ মানে মই মানে শিকিহে আছো মানে ইমান এটা নাজানো।
অ ৰবা তুমি যে মোক যে সেইদিনা কলা কিবা ডিজাইনিঙৰ কথা কাপোৰ যে। তুমি বনোৱা চাদৰ মেখেলা বনোৱা, তুমাৰ কেইজোৰা হ'ল আজিলৈকে।
অ আজি আজিৰেকে হ'ল তোমাৰ ত্ৰিশজন মানে কৰিৰিলো মই।
অ।
উম, অ অ মই বিক্ৰীও কৰলো সেইবিলাক।
কিন্ত সেনে হাতেৰে বনোৱা কাপোৰ আনিছো তোমাৰ। মিনিমাম কিমান লৈছে মই নিজৰজ কাৰনে তিনিজৰা আনিলো অ সুন্দৰ। সহকৈ লৈছে বেছি ল'লে নেকি।
অ মানে কি বনাই থাকে মানে।
অ বনোৱা মানে অ সিহঁতে মানে এইটো বনাই দিয়ে।
আচ্ছা আচ্ছা এতিয়া ফেব্ৰিকতটো এতিয়া চোৱা পোন্ধৰশ লৈছে মানে ঠিকে আছে। কিন্তু এতিয়া চোৱা যদি ফেব্ৰিকটো তোমাৰ ভাল হয় ধৰা কাপোৰটো যদি। ধোতে যদি নাযায়। বা তোমাৰ কিবা কিবি দিছে চুমকি তুমকি দিছে, সেইটো বিলাক বিলাক। গুচি গৈছে তোমাৰ মানে সেইটো আৰু এটা লছ হয় আৰু মানে কাপোৰ। ভাল হয়, গোটেই খিনি ফেৰৰিক চিক যদি ভাল হয় ত মানে সেইটো ভাল আৰু তুমি। কি ভালে পাইছো পোন্ৰশত ঠিকে আছে।
কিমান কে লোৱা।
মইতটো এতিয়া ডিজাইনিঙৰ ওপৰতহে ক। কথা হব কাপোৰৰ ওপৰত কথা চবে বেলেগ বেলেগ বিচাৰে নহয়।
অ মোৰ কিন্তু ডিজাইং কেইটা মই তোমাক খতমাই দিম কিন্তু। একদম মজা ডিজাইন নতুন ডিজাইন এক।
অ, ভালে ভালে, মানে মই তোমাৰ, চিম্পল। চিম্পল হলেতো তোমাৰ মই মানে, এ টু থাউজেড মান লোৱা যায়। আৰু মানে ধৰা কিছুমানে এনেকে বিচাৰে কি যে এ কাপোৰতটো সেয়া কৰিবা উম ক। কাপোৰৰ মিলাই পেলাই কাপোৰো কিছুমানে কিনি আনিব দিয়ে মানে, এ তুমি এটা মোক জৰা ফুল দি এটা বনাই। দিবা আৰু মানে কিছুে কাপোৰটো কিনি লৈ আহে আৰু আৰু ধৰা এতিয়া তোমাৰ ফেব্ৰিক বোৰ মানে। তাহাঁতে নিজে ডিজাইন মানে, কয় কি যে এইটো এইটো অ আমাক মানে তাহাঁতে নিজে বাচি দিয়ে। আৰু কিছুমানে কয় কি যে অ টু তুম তোমাৰ ভাজি ভাল লাগে সেইবিলাক দিয়া মানে ধৰা তেনেকুৱে বাৰু হেভি লাগে হেভি যদি আৰু পাতল লাগে পাতল সেন তেনেকুৱা আৰু যি হয় মানে আৰু সেইটো চব পইচা
বিজনেচটো তোমাৰ কেনেকা চলিছে নে এইটো
অ এই এতিয়াতো বহুত সেইবিলাক মানে তোমাৰ ফে কাপোৰ ডিজাইনিংটো বহুত বেছি মানে চলি আছে বৰ।
মানে তোমাৰ চোৱা মই ডিজাইনিংতো মই ভালদৰে এইটো শিকাও নাই আৰু ট্ৰাই কৰা নাই, মোৰ চিলাই মেচিনটো আছে কিন্তু মই বনোৱা বস্তুটো বেছি ভাল পাওঁ। মানে লাৰু, পিঠা এইবিলাক মানে অঁ খানা লাৰু, পিঠা যেনেকে মানে এইটো কাপোৰ চাপোৰ তেনেকা চিলোৱা, ব্লাউজ চিলোৱা তোমাৰ পিছত কৰে এইবিলাক ভাল পোৱা মই বনাই ভাল পাওঁ, খোৱা বস্তু বনাই ভাল পাওঁ।
অ তুমি সেয়া কৰিব পাৰাতো মোবাইলতে তেনেকে খুলি ল'ব পাৰা। মোৰো আছে ত মানে ফে ফেচবুক পেজে হওক বা ইনষ্টাগ্ৰাম পেজে হওক তোমাৰ যিমান ভিউজ আহিব ফল আহিব পইচাও পাবা।
অঁ অঁ অঁ।
উমু।
কৰিব লাগিব ৰ'বা মানে মই এইটো খুলিব সদায় ভাবি আছোঁ খুলোঁ খোলোঁ বুলি ফেচবুকত কিন্তু মানে কি হয় তোমাৰ এ আৰু লাজো লাগে বনাই দিব।
সেই কি লাজ লাগে মোক খন আনিলে হ'ল তোমাৰ যদি লাজ লাগে দেখাব হে লাগে।
তাকেই ভাবিছ আহিবাচোন আহিবা আহি মোক অলপ হে কৰি দিবা শিকাই চিকাই দিবা।
অ যাম যাম যাম, বাকী কত যাবা ফুৰিব এবাৰ গৰম বন্ধত?
ফুৰিব যাব লাগিব আছে মানে মোৰ বান্ধৱী দুটা মানে লগ ধৰি ধৰি দিছে সিহঁতৰ গাঁৱত।
আচ্ছা, নগাঁও বা মৃত্যুঞ্জয় সোমাবা আকৌ।
অ তাত মানে সিহঁতে কৈছে আৰু সিহঁতৰ ওচৰতে বোলে মন্দিৰ আৰু কিবা কিবি মন্দিৰ আছে মোৰ ভালদৰে নাম নাজানো তেনেকৈ যাব লাগে ভাবিছোঁ।
অ অ এইবিলাকত গৈ পাইছে নাই? এ পপিতৰা তাৰ পিছত মানস ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙ ম এইবিলাকত গৈ পাইছেনে নাই? অ। তাকেইতো তাকে কি টিকট কাটিব লাগে ভিতৰত সোমাইছা?
অ সোমাইছো সোমাইছো অ টিকট কাটিব লাগে পপিতৰে গ'লেও তোমাৰ এই জীপৰ জীপ লব লাগ লাগে, পইচা দিব লাগে তেনেকুৱা আৰু। ভাল লাগে যায় এইবিলাকত অঁ অ অ।
উম উম, বাকী আৰু তোমাৰ কিমান মান এনে পইচা কিমান মান লয় পাব যুবিলাকত।
তাত মানে বছৰ বছৰ চেঞ্চ হৈ থাকে। এতিয়া মানে সিমান ধৰিব নোৱাৰে কেতিয়াবা য দি তোমাৰ পাঁচশ লয়, কেতিয়াবা চাৰিশ ল'ব, কেতিয়াবা সাতশ ল'ব, কেতিয়াবা আঠশ ল'ব
এনে জানানে তোমাৰ অ মানে ধৰা এ এটা এটা সেয়া থাকে ন যে এইটো এইটো টাইমত গ'লে মানে বাহিৰৰ মানুহ ইমান এটা নাহে খালী পাম মানে এইটো টাইমত ভাল আৰু মানে কেনে কিটো টাইমত গলে ভাল হ'ব মানে?
তোমাৰ হে আৰু তোমাৰ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী। এনেকা টাইমত গ'লে ভাল নৱেম্বৰৰ পৰা ষ্টাৰ্ট হয় নৱেম্বৰ, ডি চেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীৰ পিছৰ পৰা মাৰ্চৰ চাগে যেতিয়া বৰষুণ আহে পানী হয় তেতিয়া মানে এইবিলাক বন্ধ হৈ যায়।
অ আচ্ছা আচ্ছা এই সেইবিলাকে সেয়া কৰে ন জীৱ জন্তু বিলাকে। উম।
যেতিয়া বৰষুণ আহে তেতিয়া পানী হয় যে জোগা বিলাক বহুত। ডাউন সেইকাৰণে বন্ধ হৈ যায়।
আচ্ছা আচ্ছা ঠিকেই।
কামাখ্যা মন্দিৰ গৈছা নেকি তুমি?
উম গৈছো গৈছো বহুতবাৰেই গ'লো কামাখ্যা মন্দিৰ। উ ভাল লাগে ভাল লাগে দেই বহুত ভাল লাগে উম। বগলা মন্দিৰ মই বাৰু গৈ পোৱা নাই মিছা নকওঁ।
উম উম।
বগলা মন্দিৰ মানে কি হয় যাম যাম যাম। যাম বুলি মানে এ টাইমে পোৱা নাই টাইমো পোৱা নাই আৰু ইফালে তোমাৰ মানে। কি কয় এইবিলাক টাইমে মিলাব পৰা নাই আৰু সেইকাৰণে আৰু মানে। যোৱাই হোৱা নাই যাম যাম বুলি ভাবি! থাকোঁতে গুছে এবাৰ সেৱাত গৈছিলা আহ! এ কি কয় এইটো অম্বুবাচী মেলা।
অ গৈছিলো কিন্তু তোমাৰ কি হ'ল মই দিনতে গৈ দিনতে আহিছো আৰু ৰাতি
অ দিনতে যাব লাগে ৰাতি যাব নালাগে একদম ৰাতিপুৱাই যাব লাগে।
আহ ৰাতিপুৱা মানে দি পিছবেলা গ'লে অলপ ভয় লাগে ৰাতি হৈ যাব যে
আহ অ
সেইকাৰণে ৰাতিপুৱা গৈ দুপৰীয়া আহিয়ে গৈছোঁ।
অ আমিতো আমাৰতো যোৱা বাৰ গৈছিলো আমি! তাৰ পাছত মানে কি হ'ল তেনেকে যাওঁতে মানে একদম ৰাতি হৈ থাকিল একদম ৰাতিপুৱাহে আহিছো চাৰিটা মানত আহ মানে সেয়াই কৰা নহ'ল কি কয় বহুত আমি ওপৰলে উঠিয়ে পালো তোমাৰ আমি আবেলি ওলাইছো চাৰিট মানত ঘৰৰ পৰা তাৰ পাছত তেনেকে গৈ গৈ ইমান খোজ কঢ়িব লাগে এই ইমান মানুহ গৈ গৈ গৈ গৈ ৰাতি চাগে দুটা নে তিনটা মানতহে মন্দিৰ পাইছো গে তাৰ পিছত আকৌ নামি আহিলো নামি আহোতে কিন্তু বেছি দিন ন মানুহ নাথাকে ন ইমান এটা তাৰ পিছত আমি আহিলো তাৰ পিছত আমাৰ চাৰিটা মান বাজিলগে তাৰ পিছত গাড়ী চাৰী পোৱা নাই তেনেকে অলপ অলপকে খোজ কাঢ়ি হেৰী চুপচে এখন গাড়ী পালো তেনেকেহে ঘৰ পাইছোহি মানে।
দিয়া হে কৰিবা আহিবা আমাৰ ঘৰত
অ যাম যাম
অ দিয়া এতিয়া মই মানে ভাত দিওঁ ইহঁতক
আচ্ছা!
এতিয়া ৰাখো দিয়া কলো দেখোন দালি কণী বল আৰু তোমাৰ পিটিকা
কিছ বাগ ন উম আহিব আমাৰ তাত ভাত খোৱাকৈ অ অ ঠিক আছে অ